অ'।
অ'। অ আই কি কৰিছা? খবৰ-খাতি, ভালে আছো দিয়া।
উম, কি কৰিব? এইবোৰ, এইবোৰ কাম-বন ঘৰৰ এইবোৰ উকতি নাথাকিনো আৰু কি কৰিম আৰু?
তাকে
আৰু ৰ'দটো আজি ইমান ধুনীয়া পৰিছে। সেইটোকাৰণে সকলো কাপোৰ-কানি ধুই একদম পুৰা লাগি গৈছো আৰু। দেহা লাগিলে একে বৈ থাকক ইফালে এ কৰিলো কৰিলো।
উম।
উম শুলে, শুলে, শুলে। একদম। অ' গৈছে, গৈছে। লে কিন্তু আহিলে অলপ আগতে এই ৰ'দত বাহিৰত কেনেকে থাকিল ব বাৰু? এইবোৰ আৰু ঘূৰা পকা কৰা কাম নহয় জানো অকণমান দিগ দিগদাৰ হয় মানে গৰমত এয়া মানে সেইটোৱে চব কামৰ কষ্ট আজিকালি। তাকে মানে গম পাইছে নে দেউতা আজি ঘৰলে গৈছে।
অ।
ঘৰলে গৈ পেলাই একদম আও আমাৰ ঘৰ আকৌ কঁঠালজোপা বৰ ধুনীয়া।
খাইছা নে খাইছ নে এইবাৰ আনি দিছে?
এনি মানে আমি এ এটাহে লাগে আগতে তাৰপিছত এবাৰমান ধ ধেৰ কলি পৰিলে পায় তাৰ পিছত লাষ্টত গৈ নালাগিলে এটা লাগিলে সেইটোও গ'ল। তাৰপিছত এইবাৰ আকৌ কেইটামান লাগিছে বোলে অ কিন্তু আমাৰ ঘৰ কঠালটো খাবলৈ বৰ ধুনীয়া, সৰু সৰু খুব মানে ব এ বৰ ধুনীয়া হয় খাবলে।
আমি নহৰু ফুটিয়া বুলি কওঁ।
অ তাৰপিছত তাকে মানে হেৰিয়ে কৈছে আৰু মায়ে কলে এ কথা অ মা মোলো কঁঠাল এটা দি পঠিয়াবা মোৰ আকৌ লগৰজনী ইয়ালে আহিব মানে, গীৰিয়েকে আনিব গৈছে। তাৰপিছত আৰু মই বোলো দি পঠিয়াব মানে কি তাৰ পাছ আকৌ মই মোৰলৈকে এটা আনিলে কথাটো বেয়া নহ'ব জানো বোলে জীয়েকলে কঁঠাল এটা দিলে আমালে তাকো নিদিলে, সেইটোকৰণে কি কৰিছে কঁঠাল দুটা দি পঠিয়াইছে সিহঁতলৈও এটা দিছে আমালেও এটা দিছে।
ভালে কৰিছে আৰু ঘৰৰ বস্তুটো ন?
তাৰপিছত মানে তাইয়ো আনিছে বাৰু সেহঁতলৈ তাহঁতৰ ঘৰতো কঁঠাল আছে।
আমাৰো লাগিছিল বাৰু কঁঠাল। ফল মূল খিনি ঘৰৰ পৰা হৈ থাকে দিয়া।
অ আপোনাক মই কথা এটা কওঁ নে? মই আগতে আৰু মামাহঁতৰ ঘৰলে যাওঁ নহয়, গৈ লৈ পেলাই আমাৰ মামাহঁত ঘৰত মানে ধেৰ কঁঠাল, কঁঠাল মানে কমেও বিশ ত্ৰিশটা পাৰি পাৰি থৈ দিয়ে কাৰণ বান্দৰে খাই পে লায় চব আৰু গুটি খিনিৰ কাৰণেতটো মানুহে লোভ কৰে ন। তাৰপিছত ৰা ৰাতিপুৱা শুৱাৰ পৰা উঠো মুখখন খালি দাঁত ব্ৰাছ কৰি লৈ লগতে কঁঠাল এটা ফালো।
অ বাপৰে এটা খালা?
এ এটা ফালো মানে আমি তিনিটা বহোঁ বাৰু, মামাহঁতৰ লৰা ছোৱালী আৰু আমি এনেকে সৰু কঁঠাল হলেটো এটা আমি অকলেই খাই দিওঁ। ইমান কঁঠাল খাও মানে মই আচৰিত হৈ গৈছো, আজালি কিন্তু তেনেকে খাব
নোৱাৰি নোৱাৰি আজিকালি মানুহৰ দেহা বিলাক মানে আগৰ নিচিনা হৈ থকা নাই। আৰু এটা কথা হেৰি খাব পাৰিলে হজম কৰিব পাৰিলে কঁঠালটো খুবেই ভাল, তুমি জানে এইটো কথা?
অ।
মানে বহুত ভিটামিনযুক্ত ন কঁঠালটো সেইকাৰণে হওক কিছুমানে
মানুহে খাই ন ভজা পিঠাগুৰিৰ লগত ধুনীয়াকে সানি মেলি। মই কিন্তু শুদায়ে খাইহে ভাল পাওঁ।
অ মই হে পিঠাগুৰিৰ লগত কেনেকে খাই মই নাজানো বাৰু। মই নাখাও যেতিয়া আৰু মই আচলতে পকা কঠাল টো দু ফুটা বা তিনি ফুটা তাৰ ওপৰত খাব নোৱাৰো মই সেইকাৰণে কিবা পিঠা বা কেক চেক তেনেকে বনাই থৈ দিওঁ।
অ সেইটো খাইয়ো ভাল লাগে বাৰু ভাল লাগে। মই কিন্তু সেই ডাঙৰ ফু ফুটা হ'লে বেছি ডাঙৰ ফুটা হলে কঁঠাল খাই বেয়া পাওঁ মানে নোৱাৰো তেতিয়া।
এই সৰু ফুটা হলেহে পাৰো মানে। আহ মোৰ সেই সেনেকুৱাই কথা আৰু উপায় নাই মানে।
ভাল ভাল বতৰৰ ফল চব খাব লাগে অ।
এ চব খাব লাগে - চব খাব লাগে কি আনাৰস কি হেৰি তৰমুজ।
আম খাইছো - খাইছো এই ঘৰৰ পৰাই দি পঠোৱা আম।
আমাৰো যেনিবা কিনা আম খাব লগা হোৱা নাই বাৰু। উম, আম খাই আছো কিনাৰ ভিতৰত তৰমুজটোহে কিনিব লাগে ৰবা। আৰু তৰমুজটো মানে কি তৰমুজ মই মানে পানী খাব নোৱাৰো আচলতে, বেছি খাব নোৱাৰো সেইটো কাৰণে মানে মোক এও সেই তৰমুজে আনি পেলাই মানে বহুত পানী থাকে ন?
তৰমুজত থাকে আৰু এটা কথা জানা আপুনি এটা কথা জানে নাই? তৰমুজ খাই বেছি ভাল লা গে তেজপুৰৰ চাইডে।
অ, না
তাৰ তৰমুজ মানে কি হয়, এই এতিয়া আপুনি এতিয়া ইয় এইবিলাক জেগাত বা আপোনালোকৰ তাত তৰমুজটো দাম আছে। কিন্তু সেইটো চাইডে দাম নাই। আছে দাম আপুনি ত্ৰিশ টকা চল্লিশ টকাতে মস্ত - মস্ত তৰমজ।
অহ',
বিশ টকাৰ সৰু তৰমুজ এটা আহি যায় গম পায়।
উম- উম - উম।
ইয়াত নিধিয়ে আকৌ।
নিদিয়ে - নিদিয়ে আমাৰ নিদিয়ে দাম আছে।
ৰমজ দা।
উম - উম।
বহুত দামৰ মানে তৰমুজ বুলি ক'লে মই একে ক'ব নোৱাৰা নিচিনা হৈ যাও।
ভাল লাগে খাই বস্তুতটো মই কিন্তু গাভৰু কালত। তৰমুচ দিলেও নাখাও কিয় নাজানো।
মই এই ফ্ৰিজত থৈ পেলাই তৰমুজটো এপিচ এপিচ কে খাই - খাই।
অ, গৰম - অ, গৰমতে ওলাই। ব ন কেতিয়াবা ঠাণ্ডা চিজেনটোওলায় কিন্তু হেৰি তুমি এতিয়া ফিজত থৈ পেলাই এতিয়া যে খুব গৰম। ফ্ৰিজত থৈ পেলাই। কঠালো তেনেকে ফ্ৰিজত থৈ উলিয়াইনি ডাইৰেক্ট খাবাচোন গৰমত ভাল লাগে।
ভালে - ভাল এ এইটোতো আৰু মই একদম বহুত ভাল পোৱা বস্তু আৰু।
এ মানুহৰ যে ৰুচি বিলাক ন আৰু সেই ক্ষীৰটো যে পায়স। পায়স বনাই পেলাই আমাৰ ল'ৰাই ফ্ৰিজত থবলগীয়া ফ্ৰিজ। থৈ পেলাই তেতিয়া উলিয়াই পেলাই খাই ভাল।
মোৰ আকৌ এই, ব বেলেগ ধৰণৰ মানে আপুনি মোৰ খানাটো শুনিলে আচৰি দব মানুহে কেতিয়াবা মানে মই পায়স যে এনেকে প্ৰসাদৰ লগত পায়স দিয়ে যে। মই পায়সে হেৰি এইটো কি বুলি কয় প্ৰসাদে একেলগে মিলাই খাও। নহয় প্ৰসাদৰ প্ৰায়সে মই একেলগে খাও। সান্দি পেলাই মানে। বেলেগে - বেলেগ খাই চাগে মই কিন্তু তেনেকে খাও।
এই চবৰে হে ৰুচি বিলাক। বেলেগ আমাৰ হেৰিয়ে এই ছোৱালীজনীয়ে লুচিৰ লগত। পায়স আৰু লুচি তেনেকে।
অ, ময়ো খাও তেনেকে ময়ো খাও লুচিৰ লগত পায়ক। আকৌ তাৰপিছত পায়সে হেৰি মগু এনেকৈ মগু দিয়ে নহয়। সুদা মগুটো ভাল লাগে বেছি খাই সুদা মগুটো তেনেকে। পায়সৰ লগত খাও মই কিন্তু পায়স এতিয়া গৰমে - গৰমে। খাইে ভাল পাও ঠাণ্ডা হ'লে মই নাখাও পায়াস।
অ মই ঠাণ্ডা হলে বেছি ভাল পাওঁ।
অ মই আকৌ ঠাণ্ডা খালে ভাল। ভাল নাপাওঁ মোৰ কিয় নাজানো এইটো সেই কথা আকৌ কলৰ লগত। এইটো হেৰি অলপৰ কলৰ লগত পায়স মিলাই লৈও খাওঁ মই। কল কাটি কাটি লৈ অ মানে কলৰ মিঠাটো আহি যায় যে এইটো। মানে বেছি ভাল লাগে আৰু। সেইটো কাৰণে সুবিধাজনক হয়। এতিয়া ৰুচি ৰুচি মানুহৰ বহুত। বেলেগ মানুহৰ এতিয়া আগতে মই হেৰি খাই বিলাহী, খাই বহুত বেয়া পাওঁ বিলাহী মই দেখিব নোৱাৰো। এতিয়া আকৌ সেই বিলাহীকে আকৌ এতিয়া পুৰি পুৰি খাওঁ।
মইতো বিলাহীটো ভালেই পাওঁ আজিকালি অলপ দিগদাৰ হয় কি ৰাতি খাব নোৱাৰো মই।
অ অ ৰাতি নাই আমিও খোৱা বাদ দিছো। বুজিছে ৰাতি খালে একদম জগৰ লগোৱা নিচিনা হয় আৰু বিলাহীক জোকাই লোৱা নিচিনা। পাচিনা
ক্ষতি কৰে মোৰ তাৰমানে মোৰ গেছ বহুত বেছি যে
আৰু নহয় জানে আজিকালি বিলাহী বোৰতো। এইবোৰ সাৰ কৰি সাৰ চাৰ দিয়ে যে আগৰ নিচিনা বিলাহী এইবোৰ- আগৰ মানুহে- কিনো মানে ধৰক নোখোৱাকে থাকে ৰাতি দিন বুলিতো কথা নাই চব খায়। এতিয়া আপুনি একো খাব নোৱাৰে এতিয়া খালেই অপৰাধ- সেইটোৱে ডাঙৰ কথা হৈছে খালেই অপৰাধ-
উ
বাকী এতিয়া গৰমটোতো ভাল পৰিছে বাৰু এনে ফেনৰ হাৱাই কামত দিয়ে নে।
নাই নাই একোৱে নিদিয়ে কিন্তু এই বতাহ অলপ মাৰি আছে যে সেইটো কাৰণে অকণমান ভাল লাগিছে বাৰু বতাহ এতিয়াহে মাৰিছে অকণমান-
ই মই খিৰিকীখন খুলি একদম ধুনীয়াকে বহি লম
মইও সেই খিকি খিৰিকিৰ ওচৰতে বহি আছো।
আৰু কিবা এটা দেখিলেই কামটো চকুত পৰি কিন্তু স মানে মই এতিয়া। চকু আজি মূৰতো ঘৰোৱাই নাই কাম চকুত পেলাবলৈ মন যোৱা নাই।
উম হয় কেতিয়াবা বৰ এলাহ লাগে। ন- আৰু বহুত সময় কাম কৰি থকাৰ পিছত বহি দিলে এলাহ লাগে সেই এটা কথা।
অ গাড়ী চলি থাকিলে চলিয়ে থাকিব পাৰি আৰু ভৰি চলিয়ে থাকে কথা নাই কিন্তু একদম ৰখি গলে অকমান বহি দিলে আৰু এলাহ ভাগৰ চব লাগি আহে
তাকে-
অলপ শুই লও নেকি অকমান কিবা এটা কৰি লও নেকি তেনেকুৱা ভাৱটো আহে-
হয় দিয়া ন আৰু মানুহৰ আৰু ৰেষ্ট- প্ৰয়োজন বাৰু কাম কৰাৰ মাজে মাজে আচলতে ৰেষ্ট অলপ উম কৰিব লাগিব।
টাইম আপুনি বিৰতি লৈছে সেইটোনো কি ডাঙৰ কথা।
উম উম উম নহয়। আমাৰ আমাৰ মাইকী মানুহৰ এটা মানে- অভ্যাস আছে কি জানা নে বাৰু তুমি- আমাৰ আমি মাইকী মানুহ আজৰি হৈ পেলাইহে কৰিম এইটো কৰি লওঁ- সেইখিনি কৰি আজৰি হৈ বা নিজৰ খোৱাৰ ক্ষেত্ৰতেই হওক - বা বেলেগ কিবা এটাতে হওক এইখিনি কৰি আজৰি হৈ লওক- কিন্তু এটা বোলে বহুত ভুল কথা তুমি জানানে। তেনেকুৱা কৰিব নাপায় মানে দিব নালাগে। অকনমান কাম কৰিলা তুমি অলপ ৰেষ্ট লব লাগে, অকনমান কাম কৰিলা অলপ ৰেষ্ট লব লাগে। বা কিবা তুমি কিবা আহাৰ খাব লাগে অকমান, এ তেনেকুৱা কৰিব লাগে। সেই এইখিনিকে কৰি এ আৰু অকনমান সময়হে দে এইখিনি কৰি আৰু একেবাৰে আজ জয়ী হৈ মই একেবাৰে আৰাম কৰিম এইটো ভুল কথা বোলে।
আৰু আপুনি একেবাৰে আৰাম কৰিম বুলি ভাবোতে কিবা এটা ওলাবই নহয়।
ওলাবই ওলাবই গতিকে দেহাটো বেছি কষ্ট পালে ন?
বহুত কষ্ট পায় বহুত কষ্ট। আৰু নিজকে কষ্ট নিজে দিয়া যেনে লাগে। আজিকালি কিছুমান বেমাৰ আমি নামেই নাজানো নিজে নিজে হৈ থাকে ব দেহত।
উম।
আপুনি বিশ্বাস কৰিব সিদিনাখন অ সিদিনাখন বা লে বা এগৰাকীলৈ ফোন কৰিছো মই বোলো অকমান দেহাটো অকন চাবি দেই তই ইমান কষ্ট নকৰিবি। আৰু আজিকালি তিশ তেজবোৰ কৰি থাকিবি তই যেতিয়া খোৱা বোৱাবোৰ তোৰ খেলি মেলি তই অকন তেজ তেজ কৰি নিজকে চাবি। তাৰ মোক কি কৈছে গম পাই নাই নাই নাই মই একো তেজ নকৰো। বুজিছ কিবা এটা টেষ্ট কৰিবলৈ যাবি আকৌ কিবা এটা ওলাব ঘৰ খিনিয়ে হেৰি টানি চলি থাকোতে মোৰ গৈছে, আল ধ আউল মাৰি থাকোতেই, বাকি মোৰো কিবা এটা উলিয়াই ললে চেচি আৰু গতিকে যি হয় হৈ থাকিব মই একো কৰিব নাই।
যা এইটো ভুল কথা।
নাই তাই ভুল কথাতটো হয় কিন্তু বহুত ঘৰৰ যেতিয়া বহুত খিনি মানে ধৰক কাম নিজে কৰি থাকিব লগা হয়, তাই মানে অকলে চোৱা চিতা কৰে। ছোৱালীহৈও।
অ।
এতিয়া মোৰকে ডাঙৰ যদিও তাই বিয়া হোৱা নাই কিন্তু তাই অকলেই গোটেই ঘৰখন চম্ভালি আছে।
উম।
গতিকে মানে তাই সেইটো কাৰণে ভাবে যে মই ইমান খিনি কৰি আছো আকৌ মানে নিজলৈ মানে তাই সময় নিদিয়াৰ নিচিনা হৈ গ'ল মানে। বহুত কষ্ট কৰিব পাৰে আচৰিত আচ চৰিত কষ্ট কৰিব পাৰে।
হলেও মইও এইকেইদিনতে তেজটোপুৰ মানে এই কিবা পৰীক্ষা বিলাক কৰি থকাটো ভাল।
কৰি থকাটো ভাল কিন্তু আমি মানে কি জানে ন মই সচ এটা কথা কব গ'লে নহয় কৰি থকাটো সঁচাকে ভাল, কিন্তু মানে আমাৰ মাইকী মানুহবোৰ ক'ৰবাত নহয় ক'ৰবাত টানি আজুৰি ৰখি যোৱা নিচিনা হয়।
সেইটো হয় সেইটো হয় নহয় মানে কি কেতিয়াবা কি ভাবো জানা? এই মোৰ অবিহনে জানো ইহঁতে গোটেই বিলাক চম্ভালিব পাৰিব? এনেকুৱা ভাৱ আহে।
আহে আহে আহে আহে নিশ্চয়।
তাকে সেইটো কাৰণে মানে নিজে সুস্থ হৈ থাকিব লাগিব মই।
এইটো সেইটো এইটোৱে এইটে কি কবা আৰু এয়া আৰু জীৱন। বাৰু ন?
ঠিক আছে দিয়া বাৰু।
তাকে এতিয়া কথা পাতিলো বহুত খিনি কথা কথা ওলালেও বুজিলো ভালো লাগিলে সেই গৰমৰ মাজতে
অকমান।
তাকে তাকে ঠিক আছে।
উম উম দিয়া বাৰু দিয়া হ।